হেল্ল', খোৱাই নাই ময়ো খোৱা নাই টোপনি চোপনি অহা নাই। হেল্ল' টোপনী চোপনী অহা না নাই এনেই আছো বুলো ফোনটাকে কৰো, ইহি চব শুলে আৰু। উম মায়ে অ', শুল শুলে মায়ে কৈছে আছে মই বহি থাকিম বোলে তই ফোন কৰি থাক বোলে। তেওঁকে ব
উম ন ক'ত আছে এতিয়া? ওপৰত নে
কোন মায়ে, মায়ে শুবলৈ দিছো মই। কওঁক ব বোলো, উম ইমান দেৰিলৈকে বেমাৰী মানুহ থাকিব নালাগে। তাকে নহয় শুই থাকক গৈ বোলো।
উম উম উম।
আমি আমাৰ এতিয়া ডেকা হেৰি ইমান কথা নাই আমি ষ্ট্ৰং অকণমান হয় আমাৰ হেৰি বিলাকত
অ', মাহঁতৰ ইয় লগত নিমিলে এতিয়া আমাই এতি ময়ে এতিয়া ইমান দিন হৈছে লাহে লাহে একে এগাৰ মান মেন্থ' প্লাছ মাথাত ঘহি লৈছো মই
উম উম, টেবলেট নাই?
মোৰ বিষৰ টেবলেট ভিন্দ'য়ে খাব নিদিয়ে যে।
অ', মই আকৌ অকনমান বিষ হ'লে মই টেবলেট খাবই লাগিব, নহ'লে ম
নাই নাই মোক বিষৰ টেবলেট খাব নিদিয়ে সি আনিয়ে নিদিয়ে বিষৰ টেবলেট মোক। আৰু চেটি যেন খাই খাইগে এলাৰ্জী টেবলেট খাই খাই মোৰ বিৰাট প্ৰব্লেম হোৱা হৈছে।
উম আমাৰ ই আজি কিনি আনিছে, উম, আমাৰ ইও আজি খজুৱতি মলম খজুৱতি ঔষধ। ডটৰক সুধি পেলাই এই তাৰ লগৰ এটা এনেকে গৈছিলে মানে ডক্টৰক দেখুৱাবলৈ
অহ।
কৈ পেলাই, এ সেয়া আনিছে কিনি পেলাই।
এ কি মোৰ এই পেটটো ওপৰত মানে এইয়া- বুকুখনৰ তলত আও অকমান আও কিবা এটা হৈ আছে মানে প্ৰথমে। কিবা এটা ফুঁহা নিচিনা এটা। আচ্ছা সেইটো ভাগি দিয়াৰ পিছৰ পৰা, তোক কৈছো এমাহ মান হল, সি ভালেই হোৱা নাই।
অঁহ।
এইটো মানে এই নিউজ পিন্ধ আন দিছে কিবা কিবি লগাই আছো মই কিন্তু ভাল হোৱা নাই মদেও কৈছে এইটো মানে অলপ আৰু কেইদিনমান চাওঁ নহ'লে ডক্টৰকে দেখাব লাগিব।
অ', দেখুৱাই দেখুৱাই লওক এইবিলাক ঘাঁ ফুহা হ'লে যে খুব ভয় লাগে গম পালে নে। আজিকালি আজিকালি অকমান কিবা এটা হ'লেই মানে ডক্টৰক দেখুৱাবগৈ লাগে।
অ', এতি এলাৰ্জি টেবলেটটো মই হোৱা নাই কিন্তু এই বস্তুটো মানে মোৰ ভাল হোৱা নাই মানে। ইমান দিন নালাগে নহয় ভাল হওঁতে।
উম। উম। সেইটো হেই অ গগুলত মাৰি চাওকচোন কিহৰ কাৰণে হৈছে, আজিকালি তাতো মাৰি ছালে গম পোৱা যায় নহয়।
অহ। এইটো এতিয়া মানে কি, এনেই যেনিবা গৰমত সেইডোখৰত গেপ খাই থাকে তথাপিও আৰু ইমান আগতে এনেকুৱা নহয়, শুকাই যায় লগতে। এইটো এবাৰ কি হ'ল মানে শুকুৱাই নোযোৱা হল। বিষ- বিষ লাগি থাকে অনাবৰতে।
এইটো ভালকে দেখুৱাই লওক গৈ। কাৰণ এনেকে চাই থাকিলে এইটো পিছত বেছি কি হৈ পেলাই গৈ থাকিব। হ অ।
অ' মানে ভিনদেউক কৈছে, হেৰি এইটো এনেকে চাই লওঁ দেখুৱাই আহিব লাগিব। মোৰ মানে ডক্টৰৰ ওচৰলৈ যোৱা বুলি ক'লে মানে পইচাটোতো পইচাটো বাদেই দে। ৰখি থাকিব লাগিব কম সময় জানো!
ৰখি থাকিব লাগে যে খুব টান লাগে।
ইমান সময় -সময় ৰখি থাকিব লাগে তোৰ নপয়ে হে নপয়েহে হেৰি। নম্বৰ। তাৰপিছত সিহঁতে আকৌ অ'ত পঠিয়াব। ত'ত পঠিয়াব।
টেষ্ট কৰিবলৈ হা। সেহা আমি যাওঁতে একে গম পাইছো নহয়, পোৱালিটোৰ ক্ষেত্ৰত সোনকালে হ'ল। তাৰপিছত সেই মাই ক্ষেত্ৰত যিমান ৰখি থাকিব লগা হৈছে। এলাহ লাগি গৈছেগৈ মানে
উম। আৰু আহিবও নোৱাও
আহিবও নোৱাৰি আকৌ, নাম চাম দিয়াৰ পিছত
সেইবিলাক জ্বালা কাৰণে মানে ইটো-সিটো ফাৰ্মাচীৰ পৰা সুধি -সুধি সেই চাই আছো। সিহঁতৰ স্কুল ছুটি হেৰি দিলে নে গম বন্ধ
অহ। স্কুল হেৰি গম বন্ধ দিয়া নাই। আজি তাই নগলেহে, পৰীক্ষা শেষ হৈছেহে। কৈছে মানে নেযাও বোলে, আজি বোলে- স্কুল। এনেকে কৈ পেলা নগ'ল।
তাৰ পিছত পৰীক্ষা শেষ হল আৰু। কাললৈ পৰা যাম কোৱা।
অহ। আমাৰ ইহঁতো বহিয়ে আছে। সাত তাৰিখ মানলকে বহিয়ে থাকিব বোলে।
উম। উম। হে অথুনি হে মায়ে, হেৰি মামীয়েকে কৈ আছে, বোলে ভাল হৈছে আগতকৈ অলপমান। অ। সিখন স্কুলত ইমান তাই হেৰি নাছিলে নহয়। পায় পোৱা নম্বৰ বিলাকত। তথাপি যিখিনি পাব লাগে সেইখিনি নেপায়।
পঢ়াতে গুৰুত্ব নাই যে। তাৰপিছত আমাৰ তাই আকৌ হেৰি কৰিলে নহয় ৰিজাইন দিলে নহয়
অ মই ফেচবুক হেৰি এটা পাইছিলো এ তাই মানে কি প্ৰেগনেন্ট হৈ আছে ন
অঁ
অ ছমাহ নেকে মা
অ তাই এতিয়া কেমাহ হল সেইটোও মই নোজানো আঠ মাহ মান হ'ল নেকি
অ এতিয়া তাই আকৌ কৰি থাকিবও দিগদাৰ হব নহয় সনেকুৱা হৈ লৈ পেলাই চাবলৈ অ অ
তথাপি নিজে চলি থাকিবলৈ পাৰিছিলা আ তেতিয়া। কাক। অ'হ। কাওকো নিবিছাৰাকে।
অ' দিয়ে নেকি দৰমহা কেটা। পাঁচ -ছ হোজাৰ মান টকা।
উম। দহ হোজাৰ।
অ ভালে দিছে।
ভালে দিছিলে। ত' মানে এৰিব মন নাই এতিয়া। সেইটো কাৰণে এতিয়া নেৰিলেও নহয়, এনেকুৱা ক্ষেত্ৰৰ কাৰণে।
অ এতিয়া আকৌ। অচলি হচলি হোৱা পিছত আকৌ হেৰি যাব আকৌ বহুত দিন লাগি যাব আৰু
অ কৈছে কৈছে আকৌ জইন কৰিবাহি বুলি কৈছে এ তাৰপিছ
এতিয়া হেই কেনেকুৱেনো পাৰিব আৰু ল'ৰা ছোৱালী তিন বছৰ নোহোৱা লকে চাগৈ এতিয়া মই ইমান কষ্ট ৈ গৈছো ইয়াতো শিকিবলৈ হয়
অহে মানে তাততো তহঁতৰ ল'ৰা ছোৱালী ছোৱা ছোৱালী অকমান চুৱা কৰা এহঁত খিনি আছে হয় সিহঁতে মানে এবছৰ ডেৰ বছৰ মানৰ পিছত পাৰিবা চাগে ইয়াত কোৱা এবছৰ দেৰ বছৰলৈ বা আকৌ তাৰ কেনেকুৱা এটা হেৰি হয় গৈ এবাৰ এৰি অহাৰ পিছত দিগদাৰ আৰু
উম
সেখন কি আছিল ইংলিছ মিডিয়াম আছিল
ইংলিছ মিডিয়াম আমাৰ এই পঢ়া শন এতিয়া
অ অ অ দহ হেজাৰ টকাকে দি আছে যেতিয়া ভালে দি আছে
অ দহ হোজাৰ টকা ভালে পাইছে তেনেকে চলি থাকিব পাৰিছিলে নিজে জীয়েক পঢ়া খচ তাইএ দিয়ে
অ অ অ মানে হেৰি এইয়া কত আছিলে সেইখন
তাৰ বাহি ং আহ ছাৰ সি কি আছিলে নামটোৰ জানো পাহৰিলো
অ সংস্কৃতি নে কি
অ কিবা এটা আছিলে তেনেকুৱাই
অ মানে এই ইচতুদেন ইমান নাই নেকি
ইষ্টোডেণ্ট ইমান নাই কাৰণেই মই ভাল পাইছো
অ ষ্টুডেন্ট বহুত কম আছে মানে এই হিন্দু হেৰি কৰিছে নহয় এ কম্পিউটাৰ মানে তাতে কেইটামান ষ্টুডেন্ট আছে অ সেইখন নহয় বেলেগহে বোলে দে মানে এই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ নেকি নে টেইনহে নাইনৰ বুলি ক'লে জানো
অ এইখনত আকৌ হেৰি নাই নহয় ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ নাই নহয়
অ বেলেগৰ কথা কৈছিলে চাগে দেই মানে এটা ক্লাছ কৰি দিব লাগে এই মাহটো
অঁ অ সেইখন বেলেগ তেতিয়াহ'লে এইখন আকৌ নাইনলকেহে আছে ক্লাছ টেনটো বহোৱা নাই লাহে লাহে মানে নতুন স্কুল পঢ়না নহয় আৰু ভাই গৈয়ে আছে মানে সেইটো কাৰণে ল'ৰা ছোৱালী কম মেট্ৰিক এবছৰ দিয়াই নাই যে কিন্তু মানে এনে সেইটো কাৰণে মানে ষ্টিকটো বেচি যে
অ ভালে হৈছে দে এনেকুৱা স্কুলত তেনে মানে স্কুলৰ পৰা আহে প্ৰেছাৰ এটা পাই ন তটো কাৰণে ভাল হয় আৰু আমাৰ এই এবাৰ পৰীক্ষা বেয়া হৈছে
অ ল'ৰা ছোৱালী ধে হলে মানে গুৰুত্বতটো কমি যায়
উম উম উম তাই এনে কি চাবজেক্ট চাইছিলে
কোনে আমাৰ এই অ আমাৰ এই হেৰি হিন্দী হিন্দীটোহে তাই পঢ়ায়
অ অ অ
তাই হিন্দীত হেৰি যে আগতে কিবা পাই থোৱা সেইটো কাণে হিন্দে মানে হিন্দীত বিত্তি চিত্তি আগতে লোৱা কৰা যে
আহ আহ হেকিটো আছিলে এতিয়া নোৱাইছো এতিয়া উপায়টো নাই আৰু হয় এতিয়া উম আকৌ একেলগে জীয়েকে কাৰ লগত যায় দে ছোৱালীজনী
আমাৰ সি অলপ গাড়ীখনতে আমাৰ ইহঁতৰ গাড়ীখনতে যায় গোটেই কেইজনী আৰু বেলেকো যায় বেলেকো ষ্টুডেন্ট যায় গাড়ীখনত
অ অ
গোটেইকেইজনী এক অ মাহিলী দামটো অলপ বেছি
অ অ ইয়াৰ পৰা চোৱ বাহিলেহে কিমান হব মাহত
অ নে গাড়ী ভা়ড়াটো গাড়ী ভা়ড়াটো টো আপোনাৰ হেৰি ষোল্লশ
এটা ষ্টুডেণ্ট
অ এটা এটা ষ্টুডেণ্ট ষোল্লশ টকা
উম উম উম আহা যোৱা দুইটা কৰে ন
অ আহা দুইত কিন্তু সেই যদিহে বন্ধ থাকে তেতিয়া অকমান কমাই লয় আৰু গম বন্ধ দিনকেইটা বন্ধই হয়
তেনেকুৱা আগতে আকৌ গম বন্ধ তিনকটাতো একে ফুল পচা দিব লাগে
অ অ অ
ই আকৌ ড্ৰাইভাৰ টো ইমান বেয়া নহয় স্কুল খনৰ গাড়ী ড্ৰাইভাৰটো সি মানে বুজি পায় মানে পইচাটো অলপ কমাই লৈ লয় তেতিয়া বন্ধকদিন নলয় তেনেকুৱা নিচিনা
অ মানে আহা যোৱা দুয়োটা মিলিলে মিলি পেলাই ষোল্লশ টকাকে লয় আৰু উম উম উম ভালে হৈছে ত নহলে বেছি হেৰি অহা যোৱা বেলেগ গাড়ী তেনেকে থাকে পঠিয়াই থাকে থাকিলে বেছিয়ে খৰচ হৈ যাবগৈ
হয় তেতিয়া
উ এতিয়া গোটেই ষ্টুডেন্ট খিনিয়ে গ'লা আৰু
অ তেতিয়া গোটেই খিনি মিলাই সি লৈছে কিবা এটা তাৰো পৰতা পৰিছে চাগৈ কিন্তু আমি যদি নিজৰ গাড়ীয়ে লৈ লৈ সদায় যোৱা যায় বেছি হৈ পৰিব
অ তেতিয়া বেছি হব অ উম।
এতিয়া সেইটো মানে ভাল হৈছে আৰু।
উম উম উম আমাৰ এতিয়া এই এইকনৰ পৰা এইকন টমটম খনত যাওঁতে দহ টকাকে লয়। তাকো বাপেকে একবেলা থবলৈ যায়, যাওঁতে থৈ আহেগৈ। আহোতেহে আহে। এতিয়া ইয়াৰ পৰা একনৰ পৰা এক নাই দচ টকা এনে চোৱ বাহী লকে ল'বই। ত্ৰিশ চল্লিশ টকা এটা আৰু মানে আহোতে যাওঁতে মিলি আশী টকা এটা যাবই মানে প্ৰতিদিনা আশী টকা বা ষাঠি টকা এটা যাবই মানে আমাৰ এয়া পাও তাৰপাতো আৰু দূৰ হব
অহ
অ হ'ব দে নহলে ন অ অ হ'ব দে শুৱ অ অ হ'ব দে